স
হেল্ল'
অ কি খবৰ
আহ ভালে দিয়া
অ অ ভালে আছা ন এ আছো আৰু দিয়া এ কথা এটা কাৰণে জানিব ফোন কৰিলো তোমাক
আহ কোৱাচোন
এ তোমালোকৰ ঘৰটো বনোৱা হৈ গ'ল ন এইকেইদিনতে
আহ হৈ গ'ল
অ এ কেইটা ৰুমৰ বনাইছিলা ঘৰ
অ আমাৰ ঘৰটো যে তোমাৰ হেৰি ফ'ৰ বি এইচ কে আৰু
অ অ তোমাৰ কেইদিনমান লাগিলে আৰু
তোমাৰ হওঁতে যেব প্ৰায় এবছৰ ওপৰত গ'ল দেই
তিওম
দেৰ বছৰ মান লাগিলে আৰু মাজে মাজে কাম বোৰ ৰখোৱাও হয় যে
অ তোমাৰ চিমেণ্ট টিমেন্ট বোৰ কি লগাইছিলা
সেইবোৰ যে মই ইমান ভালকে গম নেপাও মা দেউতাহতেহে জানিব কিয় তুমি বনাম বুলি ভাবিছা নেকি
নাই তাকে মই মানে বনাম ভাবি আছো তোমাৰ থাকে কামবোৰ আগবাঢ়িছে যদিও মানে তোমাৰ মিস্ত্ৰী চাগে এইকেদিনতে লগাম
অ
কাৰণে মানে তোমালোকৰ ঘৰটো বনোৱা দেখি আছোঁ ন তাকেই ভাবিলোঁ এবাৰ কনফাৰ্ম হৈ লওঁ কি কি কিমান খৰচা হ'ল
তেনেকে মই অনুভম কৰ মিস্ত্ৰী এই তোমাৰ যে নতুন নতুনকে যে এতিয়া যজ্ঞকণ তাক সঞ্জয়ে হেত আমি তেওঁক কৈছিলোঁ সবটো মোৰ পাপাই চব কথা পাতিছিলে তেওঁৰ লগত তে মই কেতিয়াবা কেতিয়াবা থাক ক আৰু ইমানত থকা নহয় তোমাৰ প্ৰায় আমাৰ তোমাৰ থাৰ্টি ফাইভ টু ফৰ্টি ফাইভৰ আণ্ডাৰত হৈ গৈছিলে আৰু অ যিহেতু তোমাৰ এইটো হেৰি তোমাৰ এইবস স্কোৱাৰফুত তোমাৰ আৰু ডিজাইনৰ ওপৰত কথা তুমি কিমান হেভি ডিজাইন কৰা বা কি কি লগোৱা সেইবোৰৰ ওপৰত ডিপেণ্ড কৰে খৰচটো
অ আচ্ছা মই তাকে তোমাৰ বাকী প্ৰথমতে তোমাৰ চাৰি পাঁচটা মান ৰুমৰ কাৰণে ব তোমাৰ
তুমি ৰেন্টৰ কাৰণে বনাবা নে ঘৰৰ নিজৰ পাৰ্চ নোৱাৰো
নাই মই ৰেন্টৰ কাৰণে বনাম তোমাৰ তেনেকুৱা মানে কাষ্টমাৰবোৰ আহি থাকে বাৰু আমাৰ ইফালে চলে ন
অ তুমি এটা কাম কৰা ৰেন্টৰ হলে যে তলত অ তিনিটা ওপৰত তিনিটা বনাই লোৱা এ তোমাৰ আৰু একস্তা এটা ডাঙৰ বাথৰুম দি দিয়া
উম কাৰণ মই তেনেকুৱাই ভাবিছো অ তেনেকুৱা অলপ
তে তেনেকুৱা হ'লে সুবিধা হব চোৱা আহ কাৰণ আকৌ যদি তুমি ঘৰৰ নিচিনা বনাব যোৱা তোমাৰ এইটো কিছুমানেটো বেয়াও পায় ন মানে তাত একো পাৰচে মানে একো প্ৰাইভেচি নাথাকে থাকে ন আৰু ন ষ্টুডেন্ট হয় তেতিয়াটো প্ৰব্লেম হৈ যাব
নাই নাই তেনেকুৱা ধৰণে মানে বনাম বুলি ভাবি আছো মই বাকী এই ঘৰত তোমাৰ প্ৰথমতে তুমি কোৱা নিচিনাকে তেনেকে ভাবি আছো তাকে মই নেক্স সপ্তাহ লগাম চাগে কামত মানুহ
অহ
তাতে তোমাৰ গোটেইখিনি সুবিধা কৰি দিয়া হ'ব বাৰু বাকী পানী পানীৰ যোগান যোগাৰটো বাথৰুম চাথৰুম খিনিয়ে মেইন ন
অ তুমি এইটো যদি পানীটো তোমালোকৰ ফালে সুবিধাজনক নে
না পানী বাৰু সুবিধাজনক আমাৰ ফালে
অ তেনেহলে একো কথা নাই বাৰু এটা ষ্টেপ দিওঁ বুলি কলে পাৰিবা তোমালোকে এ
অ মই মানে প্ৰথমতে তোমাৰ মিস্ত্ৰী লগাম তোমাৰ এই প্ৰথমতে তোমাৰ মানে পানীৰ টেংকি এইবিলাক দমকল চমকল এইখিনি মানে প্ৰথমতে যোগাৰ কৰি ল'ম
উম
তাৰ পিছত তোমাৰ বাকী খুটা চুটাবিলাক বাৰু আগতে ৰেডি কৰি থোৱাই আছে
অ
মানে তোমাৰ অলপ আৰু ঘৰত কামো আছে সেইখিনি কৰি লম আগত তাৰপিছত মানে মিস্ত্ৰী এই দুদিনতে আনি পেলাই তোমাৰ হিচাপ চিচাপবিলাক গোটেইখিনি লৈ ল'ম
অ কিন্তু এটা কথা জগ কনষ্ট্ৰাক্যনটো যদি তুমি লোৱা যায় তেওঁ কৰিলে আপোনাৰ তোমাৰ মানে কি হয় চব মানে ক্লিয়াৰ কৰি দিব সিহঁতৰ ফালৰ পৰা মিস্তী প্ৰভাইড কৰে চব দিয়ে মানে অকল তোমালোকে মানে পেমেন্টটো কৰিলে হয় আৰু ঘৰটো মানে কেনেকুৱা কি বিচাৰা সেইবোৰ মানে ক কৰে হয় বাকী ফুল সিহতৰ ওপৰত ডিপেণ্ড কৰিব পাৰিবানে
অ কণ্টেক্ট নাম্বাৰ তোমালোকৰ পৰা পোৱা যাব চাগে ন?
অ পাবা পাবা আৰু তেওঁলোকৰ ভিডিঅ' চোৱা নে নোচোৱা মই কিন্তু বোৰ চাও মানে আমি চাই তেওঁক মানে কন্টেক কৰিছিলো।
আহ
বহুত ফিনিচিং ভাল কামবোৰো ভাল মানুহটো খুব ভাল।
ভালে আছে ন
অ তুমি যদি কয় মানে তেওঁ গোটেই আৰু ইউটিউবত ফেচবুকত ইনষ্টা চবতে দিয়ে। তেওঁ তুমি জানা তেওঁ একদম মানে বেষ্ট কনষ্ট্ৰাকচন অ এৱাৰ্ড পাইছে নেকি এইবাৰ এইবাৰ নে‌ টু থাউজেনডটুৱেট ফাইভত পাইছে চাগে কনডাক্টৰ অ তেনেকে আৰু
তাকে বাৰু মই তেওঁ চাই ভিডিঅ'বোৰ চাই লৈ পেলাই
মই তোমাক লিংক পেজ পেজটো দি দিম তুমি আৰু এটা কাম কৰিবা নহলে প্ৰথমতে যে প্ৰথম তিনিটা হেৰি বনাবা নেকি ফাৰ্ষ্ট ফ্ল'ৰ টো বনাই লবা নেকি। কাৰণ তোমাৰ একেলগতে আগত কাৰণ দুইটা। ফ্ল যদি তুমি বনাবা‌ চেকেণ্ড ফ্লৰটো যদি তুমি লগত বনোৱা তেতিয়াতো অকণমান দিগদাৰ হ'ব হয় নাই আৰু তেতিয়া আৰু অ আৰু যদি ফাৰ্ষ্ট ফ্লৰটো বনাই যোৱা অ অ ফাৰ্ষ্ট ফ্লৰটো যদি তুমি বনাই ল কথাটো কৈছো তুমি ধুনীয়াক চব কৰি মেলি ফিনিচিং কৰি পি সেইটোত তোমাৰ ৰেন্টৰ পইচাটো ওলাই থাকিব মানুহ সোমাই থাকিব আকৌ ইটো এইখিনি কামো তুমিও লগাই থাকিব পাৰা।
অ এইখিনি কামো তোমাৰ লাহে লাহে বাকী কামখিনিও আগবাঢ়ি থাকিব থাকিব অ তাকে মই ভাবিছো বাৰু তোমাৰ কিবা এটা কামত ধ লগ
এনেই তোমাৰ বাজেট কিমান হা হা
বাজেট তোমাৰ থাৰ্টি ফৰ্টি থাৰ্টি ফৰ্টিৰ ভিতৰতে হ'ব।
অ হৈ যাব লাগে ৰেণ্টৰ কাৰণেহে চিম্পুল ঘৰ একো ডেক'ৰেশ্যনটো দিবলগীয়া নাই।
নাই তেনেকুৱা ডেকৰেশন একো নাথাকে
তুমি ফাৰ্নিচাৰ ফাৰ্নিচাৰ বিলাক প্ৰভাইড কৰিবা নেকি ৰেন্টৰ লগত
তেনেকুৱা কৰিলে ভাল হ'ব নেকি বাৰু
এনেকুৱা কৰিলে ভাল হ'ব চাগে কাৰণ তোমাৰ তেতিয়া পইচাটো বেছি আহিব কিছুমানেটো তোমাৰ একো মানে আজিকালিচোন মানে ট্ৰেভেল কৰিবলৈ ইমান প্ৰব্লেম হয় ত তোমাৰ আৰু বহুত দূৰত দূৰত পায় তেনেকে মানে তোমাৰ বিছনা আলনা এইবোৰ নিবলৈতো দিগদাৰে হয় তাত আকৌ কিনাত ত তোমাৰ মানে যদি মানে ফাৰ্ণিচাৰটো যদি প্ৰভাইড কৰা তুমি ত' ভালেই হ'ব চাগে আই গেছ ফাৰ্ষ্ট ফ্ল'ৰত দি দিয়া নহ'লে
নাই তাকে কৰিব লাগিব তুমি কোৱা ধৰণে
কাৰণ কাৰণ চোৱা যদি ফাৰ্নিচাৰটো যদি তুমি অলপ অলপ বেছি নহয় আ আজিকালি পায়তো হলচেল ৰেটতো, তুমি কেঁচা মাল বিলাক কিনি পেনে যদি বনাই লোৱা। অ আৰু তোমাৰ যজ্গ্য কনষ্ট্ৰাকচনে তোমাৰ ইনষ্টলমেন্ট প্ৰভাইড কৰে নহয়। তুমি ইনষ্টলমেন্টোটো বনাব পাৰা মানে, চাপ'জ তোমাৰ প্ৰথম পৰা হেৰি ফাউডেশচনটো মৰা পেমেণ্ট কৰিলা তাৰ পিছত
অ ইনষ্টলমেন্ট, ইনষ্টলমেন্টৰ সুবিধাও আছে বুলি মই শুনিছো বাৰু বেলেগৰ মুখত
অ
অ তাকে মানে বেলেগৰ মুখত শুনিছো বাৰু
অ তোমাৰ মানে মাজত যদি অকমান পইচা প্ৰব্লেম হৈছে তুমি তুমি তেতিয়া মানে এমাহ দুমাহ তুমি ৰখি দিম বুলি ক'লেও ৰখি দিব পাৰা মানে
উম বাকি মই তোমাৰ এইকেইদিনৰ ভিতৰতে চিমেন্ট বিলাক ধৰ আনি কৰি চব বস্তুখিনি মানে অলপ অলপকৈ যোগাৰ কৰি লওঁ তাৰ পিছতে মিস্ত্ৰী আনি মানে লগে লগে কামত লগাই দিম আৰু ৰখা ৰখি চিছ
অ লগাই দিবা তুমি আৰু প পৰা পক্ষ শেষত এইবোৰ ইটা বালি কি কি লাগে আৰু চিমেণ্ট টিমেণ্ট সেইবোৰ আনাই থৈ দিবা লো চো
অ এইখিনি বস্তু আনি পেলাই থৈ দিব লাগিব তেতিয়া যিমান পাৰো কামবোৰ সোনকালে আগবাঢ়ি গৈ থাকিব
অ অ তেতিয়া সোনকালে হ'লে নিজৰে ভাল কাম এটা মুকলা হৈ থাকিব
অ তোমাৰ খৰচাটো কৰিম বুলি ভাবিছো এতিয়া খৰচাটো হবই ন খৰচালৈ
অ তোমাৰ তুমি যিমান ইনভেষ্ট কৰিবা তুমি সিমান প্ৰফিট পাবা ন
উম এতিয়া ধৰ তোমাৰ ঘৰত তোৰ ঘৰটো বনাওতে যিমান খিনি খৰচা হ'ব এইখিনি তোমাৰ বেছি কম দিনত আহি যাব।
অ তো তুমি যদি চাব আছিলে তুমি ফিফটি কে এটা যদি ইনভেষ্ট কৰা। হয় নাই আৰু তুমি এতিয়া দু টা ফ্ল'ৰ বনাবা হয় নাই তিনটা কে যদি হয় তুমি যদি এটা ৰেন্টত যদি ফাৰ্ণিচাৰ প্ৰভাইড কৰা তুমি তেতিয়া এইট কে মান কেটো ল'ব পাৰিবা হয় নাই।
অ এইতকে ধুনীয়াকৈ হৈ যাব বাট
অহ এতিয়াতো তোমাৰ চোৱা অ চব সুবিধা হ'লে তুমি ইটকে লব আৰামছে ল'ব পাৰা বা আৰু তুমি পানীৰ পানী আৰু কাৰেণ্টটো এক্সট্ৰা কৰি দিবা বিল যিহেতু আজিকালি মিটাৰ বক্স ন স্মাৰ্ট
অ বিলটো বিলটো বিলটো তোমাৰ এক্সট্ৰা তেওঁলোকে নিজে বিলটো কৰিব লাগিব।
বিলটো তুমি এক্সট্ৰা কৰি দিবা তেতিয়া তোমাৰ আৰু মানে লাভ হ'ব।
অ', এইটো সতে নিজে-নিজে
এনেও আজিকালি চিংগুল ৰুমটোতে চোন ফাইভ থাউজেড লয়। তুমি টো ফাৰণিচাৰ প্ৰভাইড কৰিলে তেনকেও ডিমাণ্ড কৰিব।
অ সকলো সুবিধা থাকিব আৰু তেওঁলোকে খালি আহি থাকিলেই হ'ল আৰু।
অ', সেইটো চোৱা আৰু যদি তুমি এ এতিয়া এমাহত যদি তুমি যদি গোটেই কেইটা ৰুম যদি টেন কে কে যদি পোৱা ৰুম তোমাৰ এমাহতে ছিক্স থাউজেণ্ড ওলাই গ'ল। ছিক্সটি থাউজেণ্ড চৰৰি তোমাৰ তো তোওৰ কৰা পছে ত ওলাই যাব ন তেতিয়া অটমেটিক ওলালে বুলি কলে কব পাৰি।
ওলাই যাব।
আৰাম চাই ওলাই যাব। তোমাৰ আইডিয়াটো খালি ভাল আছে দেই।
আতিয়াতো তাকে ভাবিছো বাৰু এতিয়া ধৰ চৰকাৰী চাকৰি তাকৰি তেনেকুৱা একো সুবিধা নাই ন তেনেকুৱ
তুমি তুমি চৰকাৰক অ অ পাৰা পাৰা তুমি পাৰ পৰাপক্ষত তোমালোক মে তাৰ হেৰি বিলাকক য যোনবিলাক থাকে যে? এম এল এ চম সেইবুি এখন অপ্লিকেটিন দি চাবা? মোৰ এনেকুৱা বোলে মইনেকো চিচনেচ ইষ্ট বিচনেচ বুলি নহয় মোক ঘৰুৱা কামত তুমি বেলে সেইটো বিজনেছ না বিলাক যদি অলপ কিবা বিজনেজ কৰ আইডিয়া থাকে সেইটো বিজনে কৰা এপিকন দিমি পইচাটো দি কব পাৰা না মোক যেনে দৰকাৰ হৈছে আপুনি দিব পাৰিব নেকি সহায় কৰিব পাৰিব নেকি?
অ তেনেকৈ এখন দি চাম বাৰু।
অ ঠিক আছে তুমি দিবা বাৰু দিয়া মই তোমাক ঘৰত অ' মই পাপাক ভালকে এইবোৰ কথা চতা পাতি মই তোমাক কল কৰি জনাম
অ তুমি ঘৰৰ মানুহৰ লগত কথাবোৰ পাতি ল'বা ভালকে পাতি কৰি তুমি মোক যিমান পাৰা সোনকালে জনাবা আৰু এই ইউটিউবৰ যিটো যে তুমি লিংক যে কৈছিলা যে
অ অ মই মই ফেচবুকত ইউটিউবত মই ইমান নাইছো অ অ কোৱা কোৱা
পেলাই মানে তেওঁলোকৰ কণ্টেক্ নাম্বাৰটো লৈ পেলাই তেওঁলোকৰ অ সোনকালে কনটেক কৰি মানে
অ তুমি কামখিনি স্থাৰ্ট কৰিবা আৰু। এই এটা কাম কৰা তুমি যে হেৰি কৰা তুমি ফিফ টেনমানত তোমাৰ নহলে ফিফটিন মানৰ পৰা কাম স্থাৰ্ট কৰি দিবা মই বাৰু তোমাক প্ৰফাইলটো দি দিন বাৰু
অ তুমি দি দিবাচোন মই চাই ল'ম চাই লৈ পেলাই কনটেক্ট নাম্বাৰত কল কৰিম তেওঁলোকক
অ অ ঠিক আছে দিয়া মই তোমাক পাপাক অ যাব যাব মই পাপাক অ সুধি মেলি মই তোমাক জনাম দেই
অ অ ঠিক আছে হ'ব দিয়া অ
অ